হেল্ল' অ কি কৰি আছ
এ আছো বাহিৰতে বহি বতাহ খাই পেলাই আছো
অ খাব লাগে পতা আৰু হেৰি কাল নে নাই ব্ৰেকফাষ্ট কৰিলে নে নাই মৰ্ণিং? আহাৰতটো খালে নে ন
ব্ৰেকফাষ্ট কৰিলোঁ বাৰু, পুৰি দি কৰিলোঁ পুৰি ঘুগুণী আৰু ধৰ আৰু ধৰ এটা ধ মিঠাই এটা আছিলে ধৰ
অ
তাৰ পিছত আৰু ধৰ ফল ফল মূল খালো ধৰ যেনেকে লেচু আমাৰ তেজপুৰ তেজপুৰ খনৰ আমাৰ বিখ্যাত ত লেচুৰ এ ন
অ ফেছ ফেচ বিলাক খাব লাগে মানে হান্দেত পাসেন প এশ শতাংশই যাতে এই এইবিলাক খাব লাগে বাহিৰৰ বস্তুতকেতো মানে ঘৰুৱা খ পলে লিচুটো কিনি আনি পেলাই নিজে বনাই খাব লাগে মিক্সিতত পিচি লি দ নে বাহ তে হেৰি কৰি পেলাই সেইবিলাক খাব লাগে ভাল। তাকে ভাল কুঁহিয়াৰ ৰস খাব লাগে। এতিয়া কুঁহিয়াৰ ৰসৰ পৰা দে দেখিছে নহয় ই টুৱেণ্টি জ মানে প্ৰচেছটো ওলাইছে আজিকালি গাড়ী বিলাক ত ব্যৱহাৰ কৰিছে যোনটো মানে তোৰ হেৰি হৈছে ন মানে বহুত বিতৰ্কত সৃষ্টি কৰিছে কিন্তু মানে এটা চাবলৈ গ'লে ভালো হয় বাৰু চৰকাৰে কাৰণ বেলেগ নলয় ন তোৰ টুৱেণ্টি মানে বিশ শতাংশ ই থানেল যোগ আশী শতাংশ পেট্ৰলৰ মিশ্ৰিত ইন্ধন এই ইণ্জনৰ ব্যৱহাৰৰ কৰা উদ্দেশ্যৰ ভিতে মানে মানে বুজি নাপায় মানে জানিব লগে এনেকুৱা বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণ হৈছে ন। সানে বায়ু প্ৰদূষণতটো মানে কমিব পেট্ৰলৰ ব্যৱহাৰ কম হলে গটো জানো এটা নবীকৰণ যোগ্য সম্পদ যে এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় উ এনেধৰণৰ বস্তু ই টুৱেণ্টি ব্যৱহাৰ কৰিছা ভালেই হৈছে কৃষকৰ পৰা উৎপাদিত ইথানল ব্যৱহাৰ কৰিছে মানে কৃষকৰ বিলাকৰ লাভ হৈছে কিন্তু এয়া সেইবিলাক মানে বচ এতিয়া আমি আমদানি কৰি আনিব নালাগে ধৰ এতিয়া মানে আমি হৰাহ কৰাৰা আমদানি খনিষ্ঠলৰ নিৰ্ভৰশীলতা হাস কৰে বাহিৰৰ পৰা আনিব লাগে, হেইটোৱে এতিয়া ই হান্দ্ৰেত কৰা কথা কো আছে মানে হাণ্ড্ৰেড এশ শতাংশই তোৰ যেতিয়া আমি মানে ইথনেল ব্যৱহাৰ কৰিম সেইটো। কৰিছে সংসিপ্ত উত্তৰ হৈছে, গঠিত ইধক ই সন্দ্ৰেত বুলা হয় এই দিনত কিছুমান বিশেষভাৱে নিৰ্মিত। বাহনত ব্যৱহাৰ কৰা হ'ব মানে পুৰণা বাহন বিাকত ব্যৱহাৰ কৰা নহয় যে নতুনকে যোনবিলাক ওলাইছে? সেইবিলাক ব্যৱহাৰ কৰা হ'ব আৰু। লগ কাবে ভালেই বস্তুটোটো? আৰু তোৰ এটা লাইনত ধৰ ই হান্দি লৈছে হাতে। জৈৱ্য ইন্ধন জৈৱ ইন্ধন ব্যৱহাৰ কৰা হ'ব। তাৰপিছত তোৰ কুহা। ৰসৰ তাৰপিছত হহুমৰ পৰাও ব্যৱহাৰ কৰাও হ'ব। কিন্তু মানে ইয়াত কিছুমান। অসুবিধাও আছে মানে যে কিছুমান বস্তু এটা ভাল ভাল। বেয়াও আছে কিন্তু এইবিলাকৰ কাৰণে এতিয়া লাগেল তোৰ পানী লাগিল বেছি। গতিকে জানো এতিয়া পানী। কিমান অভাৱ হৈছে বস্তু বিলাক খোৱাাপানীৰ অভাৱত কিমান জেগা। তোমাৰ এতিয়া নাই বৰষুণ নাই পানী নাই কিন্তু এই যিমান পানী ব্যৱহাৰ কৰম ইফালে কমি গৈ থাকিল ন।
আহ
মানে সটো ভালো হৈছে এফালৰ পৰা বেয়াও হৈছে এতিয়া বাৰু।
সেইটোৱে আৰু ধ।
হেল্ল' আৰু ধৰা আমাৰ। আৰু এটা কথা কওঁ ধৰ এ ধৰ মতনি কলো ধ লিচুৰ কথা আমাৰ। তেজপুৰৰ। তেজপুৰৰ লিচুৱে ধৰ জি আই টেক লাভ কৰিছে দুহেজাৰ পোন্ধৰ চনত।
উম
আৰু ধৰ ঊনৈছশ অঁ তেইছ চনত ধৰ পদ্মনাথ গোহাঁই বৰুৱাই। তেজপুৰতৰ বিভিন্ন প্ৰজাতিৰ লিচু ৰোপন কৰিছিল? পদ্মনাথ ব বৰুৱা কিন্তু অ আমাৰ বাবে বহুত। গৰুবোৰৰ মানুহো আছিলে? উম ভাৰম।
মানে এখন অসমৰে মানে। উ পদ্মনাথ গোহাৰি বৰা মানে এখন লি। ত ল'ব লগগীয়া মানে মানুহ আৰু তেওঁ ব্য়ক্তি বুলি কব পাৰি। তেওঁ বহুতো অৱদান আছে। মানে অসমীয়া সংস্কৃতিলৈ। তেওঁ মানে অপূৰুগীয় সম্পদ আৰু অসমক ক'বলৈ গলে।
আহ
এ তেওঁৰ জন্ম হৈছিলে চৌবিশ অক্টোবৰ ওঠৰশ এসত্তৰ তাৰপিছত অসমৰ উত্তৰ গুৱাহী। অঞ্চলৰ আধুনিক অসমীয়া সাহিত্যয়ৰ অন্যতম প্ৰদৰ্শক। তেওঁ অৱদান সমূহ হৈছে তোৰ অসমীয়া উপন্যাস নাটকৰ। প্ৰবন্ধ সাহিত্য সমিদ্ধি কৰে সমাজৰ সংস্কাৰ আৰু জাত। সজনাৰ বিকাশত। উল্লেখযোগ্য ভূমিকা লৈ অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নয়নত বিশেষ অৱদান? অ এতিয়া তেওঁ মানে তেওঁৰ নামত। জানোে বহুতো বঁটা প্ৰদান কৰা হয় পৰীক্ষাৰ মানে এতিয়া পদ্মনাথ গোহাইি বৰুৱা অসমৰ। এগৰাকী বিশিষ্ট সাহিত্যিক? নাট্যকাৰ উপন্যাস আৰু সমাজ সংসাৰক আছিল তেওঁ মানে এজন বুলি ক'ব নোৱাৰি বহুতো গুণৰ অধিকাৰী আছিলে?
হয় উ
মানে অ অসমৰ আধুনিক সাহিত্য়ৰ অনয়তম অগ্ৰগণ সাহিত্য আছিলে সাহিত্য। আছিলে তেওঁ বহুত। টো উপন্যাস নাটক প্ৰবন্ধ আদি সাহিত্যৰ ক্ষেত্ৰত উল্লেখয্য অৱদান আগবঢ়াইছে? এক লাইনত ক'বলৈ গ'লে। পদ্মনাথ গোহাঞি বৰুৱা আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰদৰ্শক সাহিত্যিক আছিল বুলি ক'ব পাৰি
আহ',
জানোঁ অসমৰ এটা বহুত হেৰি আছে কিন্তু আমাৰ অসমৰ পৰা কিন্তু তোৰ যা', ক'বলৈ গ'লে চবৰে মানে এতিয়া ক্ৰিকেটাৰ ওলাইছে ফুটবলাৰো ওলাইছে হকী খেলুৱৈ বিলাক ইমান ভাল দেখা নাই বুজিছা নে মানে হকীটো মানে অলপ হেৰি দিব লাগে কাৰণ আমাৰ হকীটো হৈছে
আহ',
হকীক ৰাষ্ট্ৰীয় খেল বুলি কোৱা হয় কিন্তু মানে জনপ্ৰিয় খেল বুলি কোৱা হয় এই খেলত দুটা দলে হকী ষ্টিক ব্যৱহাৰ কৰিবই পল বা পাক প্ৰতিপক্ষৰ গোলপোষ্টটো প্ৰৱেশ কৰোৱাৰ চেষ্টা কৰে যি দলে অধিক গোল কৰে মানে সেইয়ে দল বিজয়ী হয় কিন্তু মানে ভাৰতৰ হেৰি হৈ পেলাই আমাৰ অসমৰ মানে বেছি গুৰুত্ব দিয়া নহয় ক্ৰিকেটোক যিমান দিয়া হয় ফুটবলক ঠিক সিমান দিয়া হয় কিন্তু হকীক ইমান গুৰুত্ব নিদিয়া হয় অ', জানোঁ হকীকো অলিম্পিকতো অন্তৰ্ভুক্ত কৰা হৈছে তোৰ এঘাৰজনকৈ খেলুৱেক খেলে অ', ভাল আৰু হকী মানে এটা জনপ্ৰিয় গেম বুলিও ক'ব পাৰি অসমেও বহুত ভাৰতে মানে বহুত বাৰ জি', বিজয়ী হৈছে এতিয়া হকী এইটো খেলটো মানে মানে আমাক খেলাব লাগে ক'বলৈ গ'লে, প্ৰশিক্ষণ দিব আপোনাৰ আৰু ব্যৱস্থা কৰিব লাগে স্কুলবিলাকত যেনে ফুটবল ক্ৰিকেট খেলে তেনেক হকীও যদি আনিব যোৱা যায় এটা টাইম দি ৰাখিব পৰা যায় নে হকী খেলৰ টাইম মানে হকী পকী সন্ধিয়া দেওবাৰে দেওবাৰে ইয়াৰ মানে ষ্টিক বুলি কোৱা হয় যোনবিলাক ব্যৱহাৰ কৰা হয় আৰু বলটো সদায় আয়তকাৰ হয় এই মানে মূখ্য উদ্দেশ্য হৈছে মানে মূল উদ্দেশ্য প্ৰতিপক্ষৰ গোলত বল আহ বল প্ৰৱেশ কৰোৱা আৰু অলিম্পিকত সতে অন্তৰ্ভুক্ত কৰা বছৰটো হৈছে ঊনৈশ আঠ চনত অন্তৰ্ভুক্ত কৰিছিলে দেই আৰু হকীৰ জনক, জনক বুলি কোৱা হয় আমাৰ ভাৰতীয় হকী হকীজনক মেজৰ ধ্যান চান্দ তেওঁৰ নামতে মানে পতা হয় আৰু ভাৰতে এতিয়ালৈকে আঠটা স্বৰ্ণ পদক জিকিছে ক'বলৈ গ'লে তাত বহুত গৌৰৱৰ কথা কিন্তু আমি আমি মানুহ বিলাকে নাচাও হকী ক'বলৈ গ'লে কি ভাৰতৰ ৰাষ্ট্ৰ ৰাষ্ট্ৰীয় খেল যেতিয়া হয় ৰাষ্ট্ৰীয় খেল নহয় আচ ভাৰতৰ কোনো ৰাষ্ট্ৰীয় খেল মানে অনু হেৰি হোৱা নাই আমি কওঁ হয় কিন্তু হকী ভাৰতৰ ৰাষ্ট্ৰীয় খেল বুলি আমি কওঁ কিন্তু নহয় কিয় কাৰণে ৰাষ্ট্ৰ ৰাষ্ট্ৰীয় খেলক আজিলৈকে কোনো দৰ্জাই দিয়া হোৱা নাই যেনেকে হকী যে আমাৰ ৰাষ্ট্ৰীয় খেল আমাক কোনো খেলকে ভাৰতৰ দৰ্জা দিয়া নাই, এইটো আমি আচলতে ভুল পঢ়ি আছিলোঁ ক'বলৈ গ'লে এ প্ৰথমবাৰ ভাৰতে জিতিছিলে ঊনৈশখ আহ', মানে প্ৰথম বিশ্বকাপ হৈছিলে ঊনৈশখ এসত্তৰ চনত, হকী বিশ্বকাপ আহ', আয়োজন কৰা টু ইণ্টাৰনেশ্যনেল হকী ফেডাৰেচন ভাৰতৰ বিখ্যাত হকী খেলুৱৈজনৰ নাম হৈছে মেজৰ ধ্যান চান্দ এইবিলাকে আৰু ষাঠি মিনিট মান খেলা হয় নেকি
কিমান মিনিট?
ছিক্সটি মিনিট খেলা হয় পোন্ধৰ মিনিট আহ', মিনিটকৈ চাৰিটা কোৱাৰ্টাৰ হয় তেনে সে হয় আৰু, সে হয় আৰু
আৰু ধৰ আমাৰ অসমৰো বহুত আছে ধৰ যেনে ধৰ লক্ষ্মীনাথ বেজবৰুৱা দেৰ আছে, অ', তেওঁ ধৰ এগৰাকী মহান সাহিত্যিক আছিলে। আৰু নাট্যয়কাৰ উপন্যাস, তেওঁ বহুতো। গল্পকাৰো আছিলে গল্পও লিখিছিল। আৰু তেওঁক সাহিত্যৰথী বুলিও জনা যায়। আৰু তেওঁক অ আৰু লক্ষ্মীনাথ বেজবৰুৱাক আমি অ। ৰসৰাজৰ উপাধি দিছিলে, ধৰ ৰসৰাজ। তেওঁৰ জন্ম চৈতয়। চৈধ্য ন অঁ চৈধ্য অক্টোবৰ ওঠৰশ আঠষষ্ঠি চনত। হৈছিলে নেকি অ এনেকেই ধৰ আৰু অ। অ তেওঁৰ জন্মস্থান আহত গুৰিত আছিলে ধৰ যেনে। এইবিলাক লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ো। আমাৰ উ বহুতে জানে কিন্তু বহুতে ধৰ নাজানিও হ'বলা।
মানে লক্ষীনাথ বেজবৰুৱাৰ নামটো হৈছিলে তোৰ লক্ষ্মী পূৰ্ণিমাত জন্ম হৈছিলে তেওঁৰ নাৱত জন্ম হৈছিলে। যে তেওঁৰ নামটো লক্ষীনাথ বেজবৰুৱা জন মানে জনসতি এটা আছে। তেওঁ লক্ষ্মীনাথ বেজবৰুৱা। আনন্দৰাম বৰুৱা নামো মানুহে জানে অসমৰ এজন বিখ্যত সাহিত্যয়িক পণ্ডিত। ভাষাবিদ আৰু শিক্ষাবিদ আছিলে তেওঁৰ জন্ম হৈছিলে একৈশ। ওঠৰশ পঞ্চাশ অসমৰ প্ৰথমগৰাকী ইণ্ডিয়ান চিভিল চাৰ্ভিচ আই চি এছ বিষয়া আছিল। আছিল তেওঁ তেওঁৰ সংস্কৃত ইংৰাজী লেটিন আদি ভাষা বহুতো পাৰদৰ্শী আছিলে। অসমীয়া ভাষা সাহিত্যৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াইছিলে। ন তেওঁ বহুত লেখত ল'ব লাগে। আৰু তাৰপিছত তেওঁৰ আহ আনন্দৰাম। কৰুৰা। অসমৰ হেৰিটো মানে অৱদান বহুত আছে। এয়া ক'বলৈ গ'লে সাহিত্যলৈ সমিতি কৰিছিলে। তেওঁৰ অৱদান কবলৈ। কলে বহুত কি বুলি কম এতিয়া মানে অশেষ কৰিব। সংস্কৃত ভাষা আৰু সাহিত্য গৱেষণা উল্লেখযোগ্য অৱদান আগবঢ়াইছিলে তেওঁ অসমীয়া ভাষা সাহিত্যৰ বিকাশত সহায় কৰিছিলে। ভাৰতীয় সংস্কৃতিয়ৰ প্ৰাচীন গ্ৰন্থসমূহ অধ্যয়ন আৰু প্ৰচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে। এইবি লাই গতি অ। তেওঁৰ নামত বঁটাও দিয়া হয় আনন্দৰাম বৰুৱা বটাাহ আজিকালি এইচ এছ আৰু এইচ এছত। বোলা মানে তেওঁ নামত বঁটাহ প্ৰদান কৰা হায় ছেকেণ্ডৰী। বঁটা বতন কৰা হয়, এইবিলাক ভাল পদক্ষেপ মানে তেওঁ। তেওঁৰ নামতে মানে তেওঁক সন্মান জনাই এটি বঁটা প্ৰদান কৰা হয়। এ তোৰ এতিয়া বিষ্ণু ৰাভা কব একে বিষ্ণু ৰাভা ধৰ। তেওঁ এজন। এই আমাৰ, বিষ্ণুৰ প্ৰসাদ ভাৰতৰ কিমান এজন গায়ক। ভাল সংগীতকাৰ লিখক আছিলে। তেওঁ কথাও কৈ শেষ কৰিব নোৱাৰি মানে তেওঁ কি বুলি কম তেওঁ এতিয়া। আমাৰ তেজপুৰতো বাস কৰিছিলে তেওঁৰ আছে তেজপুৰতো বহুতো অৱদান। তেওঁৰ সাহিত্যিক সংগীতজ্ঞ। শিল্পী নাইট্ৰ কাৰ আৰু সমাজ সংস্কাৰক আছিলে তেওঁ বহু গীত। গী নাটকাৰ প্ৰবন্ধ ৰচনা কৰিছিলে অসমীয়া সংস্কৃতি সংগীত আৰু নৃত্যৰ বিকাশত উল্লেখযোগ্য। অৱদান আগব। সমাজত ক্ষতা ন্যায় আৰু জাতীয় চেতনাৰ প্ৰসাৰতা কাম কৰিছিলে তেওঁ। তেওঁ সংস্কৃত গীতসমূহ ৰাভা সংগ এ তেওঁৰ সৃষ্ট তেওঁ মানে তেওঁ সৃষ্টি কৰা গীতসমূহ ৰাভা। সংগীত বুলি কোৱা হয়।
আৰু তেওঁক ধৰ, আৰু ধৰ তেওঁক ধৰ কলাগুৰু বুলিও আমি। সিকি দি নও ন।
অ তেওঁ এতিয়া আমাৰ উম আমাৰ শোণিতপুৰত তেওঁৰ সমাধি স্থলটো স্থাপন কৰা হৈছিলে।
আহ। আমাৰ তেজপুৰখনো বহুতো উন্নত মানৰ ন? হয় বাৰু।
উম এ ৰাভা সংগীত বুলি কোৱা হয় তেওঁৰ গীতসমূহক।
উম যেনে ধৰ বিলতে হালিছে
এইবিলাকে আৰু তাৰ পিছত তেওঁৰ লগৰে ধুতি প্ৰসাদ আগৰ কথা কব পাৰি।
য'ত আমাৰ তেজপুৰতে অৱস্থিত পকী ঘৰ
তেওঁ মানে বহুতো অৱদান দিছে আমাৰ অসমলৈ। তেওঁ তেজপুৰলৈ আহিছিলে। তেওঁ গান সমূহ জ্যোতি সংগীত বুলি কোৱা হয়।
অ জ্যোতি সংগীত
এইবিলাকে তেওঁ জ্যোতি ভাৰতী আমাৰ তেজপুৰতে দেখিছে আমাৰ তেজপুৰৰে বুলি কব পাৰি তেওঁ
অ
এইবিলাকে তেওঁৰ অৱদানো ভাল আমাৰ অসমৰ সংস্কৃতিত মানে মানিবলগীয়া তেওঁ নাট্যকাৰ, গীতকাৰ, সুৰ সুৰকাৰ চলচিত্ৰ নিৰ্মাতা মানে। তাৰপিছত তেওঁৰ প্ৰথমখন হৈছিলে চলচ্চিত্ৰ জয়মতী তেওঁ বহুত জনপ্ৰিয় সংগীত আছে অসমীয়া সং সাহিত্য সংগীত নাটক আৰু চলচিত্ৰ বিকাশ